হেল্ল', অঁ ক'? মোৰ ভাল, তোমাৰ?
অ মোৰো ভাল, কি কৰিছা?
অ মই এনেই আছোঁ ৰ'বা, তুমি?
অ, অ ময়ো আছোঁ এনেই বহি, অলমান ওলাই গৈছিলোঁ, অ। মই এই হেৰী বিশালত গৈছিলোঁ ৰ'বা।
অঁ, কি কি কিনিলা?
অহ। তাতে এনে হেৰী গৰমৰ কাপোৰ কিনিলো আৰু অ সেয়াই কিনিলো আৰু বাল্টিং এটা আনিলোঁ, বাল্টি।
অ' গা ধুবলে।
অহ, গা ধুব কাৰণে নহয়, মন্দিৰ বাচন ধুব কাৰণে।
অ' আচ্ছা।
তুমি কৰ'বাত গৈছা নে আজি?
নাই, নাই আজি ঘৰতে আছোঁ, অ' তুমি কাৰ লগত গৈছা?
মই, মা আৰু জেঠী মা গ'লো।
অ' ঠিকে আছে।
অ'
অ' বাৰু বাকী ভাত-পানী খাল নে নাই?
ভাত-পানী বনাই আছে ৰ'বা, এই জ আহি পাইছো মাত্ৰ।
অ', অ' আচ্ছা, আজি কি বনাই আছে তোমালোকৰ?
আজি দিপৰীয়া হেৰি মাছ আছিলে, এতিয়া কি বা আছে, ময়ো নাজানো ৰ'বা।
অ' অ' অ'
অ', বা এতিয়াও চাগে কিবা সেনেকুৱাই থাকিব।
উ, উ তাকে আকৌ কালি আকৌ ৰাতি ৰাতিপুৱা উঠি আকৌ কম্পিউটাৰ ক্লাছ আছে চাগে ন তোমাৰ?
অ'সেইটো কাৰণে আৰু জত লাগে। মই তাৰমানে যাবই মানে বেয়া পাওঁ, মানে
অ' তাকে
গৰমত যাবৰ কাৰণেও হেলা লাগে।
উম, আকৌ পাহাৰটো নামি নামি।
অ'।
তাকেতো
তোমাৰো আছে চাগে?
অ, মোৰো কম্পিউটাৰ ক্লাছ আছে কালি, চাওঁ কালি যাওঁ নে নাযাওঁ, এ গা-চাও অলপ ভাল নাই ৰ'বা।
অ'। কালি হেৰি কি বুলি কয় গ'লে, তে কালি তোমাক কি শিকালে হয়?
মোক সেই, ল'গ' ল'গ' বনোৱা শিকাই আ মানে শিকাইছে আৰু মানে, নিজে বনাই, নিজে বনাই কিনে দেখাই আছোঁ আৰু
অ'। , মোক টো আৰু এক্সেল পঢ়াই আছে।
উ উ আছোৱা
তাতে তাতে বনাব দিয়ে কিবা বনাব দিয়ে
ৰিপৰ্ট ৰিপৰ্ট কাৰ্ড বনাব দিয়ে তাৰপিছতে এমপ্লয় বিলাকৰ পে' ৰোল ওলাব দিয়ে তাৰ তাৰ এই মানে নাম্বাৰ টাইপ নাম্বাৰৰ যিটো নম্বৰ দিয়ে সেইটো
অ' অ'
এ ফৰ্মুলা কিছুমান থাকে অ' কিন্তু তাতে ফৰ্মুলা কিছুমান থাকে এতিয়া ইকুৱেল প্ৰডাক্ট ইকুৱেল প্ৰডাক্ট বুলি দি যদি নাম্বৰ বিলাক হেৰি চিলেক্ট কৰা মানে ব্ৰেকেদৰ ভিতৰত যদি নাম্বাৰ বিলাক যদি চিলেক্ট কৰা তেতিয়া
সেইটো আহিব
অ' আচ্ছা আচ্ছা
আৰু এড তুমি যদি এড কৰিব বিচাৰা তাতে হেৰি কি বুলি কয় ইকুৱেল দি কেনে ব্ৰেকেট অপেন কৰি কেনে যোনবিলাক তুমি নাম্বাৰ এড কৰিবা সেইবিলাক চেক্ট কৰিলে আৰু যদি ব্ৰেকেডটো ক্লৌচ কৰি দিয় তেতিয়া হেৰী এড হৈ যাব
অ' অ' মাৰ মানে বহুত আছে আৰু
অ' বহুত আছে আৰু তাৰে চৰ্টকাটছো আছে মানে
অ' মানে অলপ সেইটো মানে অলপ হাৰ্ড আছে আৰু
অ' সেইটো অলপ মইতো ব হেৰি ছা- ছাৰে মোক বুজাই বুজাই ছাৰ পাগল হৈ গৈছে
কি কোৱা
অ' মই বুজি নাপাও কৰিব নোৱাৰো ছাৰে কৈ কি তুমি ফৰ্মুলা ইউজ নকৰাকে কিয় কৰিছা
অ' অ'
উ ছাৰে হেৰি কিম ছাৰে আকৌ মোক কয় যে হেৰি কি বুলি কি ফৰ্মুলা ইউজ কৰি কিয় কৰা নাই তোমাকৌ ফৰ্মুলা ইউজ কৰিব দিছিলো নে মোৰ আকৌ ফৰ্মুলাবোৰ লিখিব এলাহ লাগে সেই কাৰণে ফৰ্মুলা ইউজ নকৰাকে মই হেৰি কৰো
অ' অ' মই এতিয়ালৈকে পোৱা নাই মই চাগে পাম আৰু চব এইটো মানে পিকাৰ্চ পিকাৰ্চ ম উ পাই যাম আৰু
এই লগটো কৰা হোৱাৰ পিছত কি বাকী আছে আৰু
লগতো কৰা পিছত অ' কিবা কৰাইতো চাৰে গম পাই যিটো লগো শিকাই আছে আৰু ফাৰ্ষ্টত চেপ টেপ অ মানে বনোৱা সেইবোৰ শিকাইছিল
অ' এতিয়া এতিয়া চেপৰ ভিতৰত পিকচাৰ মানে ভৰোৱাটো শিকাইছে নে
অ' অ' সেইটো শিকাইছে শিকাইছে মানে চব পিকচাৰ মানেফ মানেটো মানে চেপটো ক্লিক কৰাৰ পিছত মানে তাতে এড পিকচাৰ দি দিব লাগে
অ তোমাৰ ৱৰ্ড ৱৰ্ডৰ আৰু বহুত বাকী আছে
হয় নেকি
অ'
অ' আৰু কি কি আছে তাতে
আৰু ৱৰ্ডৰ হেৰি কি বুলি কয়? সেইটো হোৱাৰ পিছত তাৰপিছত সেই যে, এই যে ওপৰতে লিখা থাকে ৰিভিউ, ফৰ্মেট। তাৰ পিছত ডিজাইন, তাৰ পিছত এই এইবোৰ যে লিখা থাকে।
অ' অ' এতিয়াতো আমি ফৰ্মেটৰ কাম খিনি কৰি আছোঁ। অ' হেল্ল'
ফৰ্মেট ফৰ্মেটৰ কাম। তাৰে পিছৰ পিছত কি আছে? মেইলিং কিবাকিবি আছে নেকি এনেকে?
অ'
অ' ফৰৰ্মেটৰ পিছত হেৰি মেইলিং আছে চাগে।
অ' মেললিং আছে অ' মেলিং।
অ' মেইলিংটো কৰাব তাৰপিছতে ৰিভিউ কৰাব ৰিভিউ কৰাবো দেন তোমাৰ এক্সেল ষ্টাৰ্ট হ'ব।
অ' মানে দিন লাগিব আৰু।
অ' দিন লাগিব আৰু তুমি যদি এতিয়া ৰেগুলাৰ গলা হয়। তোমাৰ
হৈ গ'লে হয় আ তাকে।
এইটো তোমাক বা
তিনদিন, তিনদিনকে ন তাকেতো মানে গ্ৰুপ এক গ্ৰুপে কৰাই ন বহু ষ্টুডেণ্ট টো আছে। লাহেকে গ্ৰুপে, গ্ৰুপে কৰাই আছে। তিনদিন তিনদিনকে
তোমালোকক? পুৰা গ্ৰুপটোক চেমে শিকায় নেকি?
অ' আমাৰ গ্ৰুপটো ছেম শিকাই আৰু বেলেগ গ্ৰুপক নহয় বেলেগ, বেলেগকে শিকাই চ'ব গ্ৰুপক।
উম।
কিছুমানে মানে জল্দি নহয় কিছুমানে দেৰি হৈ যায়, যায়। আগত মানে চ'ব কমপ্লিট হৈ হৈছে, সিহঁতক মানে সেইবোৰ গ্ৰুপৰ লগত কৰাই সেনেকুৱা আৰু
ন
মানে নত আমি এতিয়া নতুন নতুন গ্ৰুপ।
আমাৰ সেইটো নাই মানে তোমাৰ হেৰি নেকি? মানে তুমি যোন কেইটাৰ লগত বহা এ তুমি যোনকেইটাৰ লগত বহা, সিহঁতেও চেমে কৰি নেকি তোমাৰ দৰে?
অ' অ' চেম কৰে অ'।
অ' আমাৰ হেইটো নাই। আমাৰ মোৰ চাইডৰটো হয়তো এক্সপাৰ্ট লেভেলৰ কৰিব, মোৰ আকৌ ইপিনে বহাটো হয়তো একেবাৰে নতুন কোনে হ'ব? আমাৰ সেনেকুৱা নাই আমাৰ চব বেটচৰ লগত মিলাই দিয়ে।
অ' অ' মানে মিলাই দিয়ে ন মানে চ'ব মানে নতুন ষ্টুডেন্টো আছে আৰু আগৰ। কিমান ষ্টুডেন্ট আছে তাতে?
তাতে এতিয়া চি চি হেড কোৱাৰ্টাৰ ন' ত'হেৰি বহুত ষ্টুডেন্ট আছে। মানে কি আহ
মানে ৰুমটো ফুল আৰু ৰুমতটো ডাঙৰ হয়।
অ' ৰুমটো ডাঙৰ হয় ফুল হৈ থাকে আৰু।
অ' অ' আচ্ছা, আচ্ছা।
তাৰ হেৰি কিমান ষ্টুডেন্ট মানে কি আৰু ৰাতিপুৱা আঠথা, সাতটা বজাৰ পৰা গধূলি, গধূলি সাতটা নে ছয়টালৈকে খোলা থাকে। তেতিয়া এতিয়ালৈকে পুৰা হেৰি ল'ৰা-ছোৱালী
ক্লাছ হৈ থাকে, অ' কেইটা লৈকে।
এতিয়া। অহ, এতিয়া সাতটাৰ পৰা তোমাৰ থাকে হেৰি। অ সাতটাৰ পৰা চাৰে নটা লৈ থাকে চাগে। তাৰপিছতে চাৰে নটাৰ পৰা আকৌ। নহয় সাতটাৰ পৰা অ চাৰে নটালৈ নটালৈ থাকে সাতটাৰ পৰা। সাতটাৰ পৰা চাৰে আঠটা নটালৈ থাকে। থাকে তাৰপিছত নটাৰ পৰা আকৌ চাৰে দহটা লৈ থাকে। অ চাৰে দছটাৰ পৰা আকৌ চাৰে এঘাৰটালৈকে থাকে নেকি নাজানো। কিন্তু মোৰতটো চাৰে এঘাৰটাৰ পৰা এটালৈকে।
আচ্ছা।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
আমাৰতো চাগে আমাৰ ন। নটাৰ পৰা ষ্টাৰ্ত হৈ চাগে নটাৰ পৰা। নটাৰ পৰা আৰু মানে। হয় মোৰ মানে কেইটাত খতম হয় সেইটো নাজানো।
অ তোমাৰ মানে হেৰি কি বুলিকে নিজা ইচ্ছা টাইম যে। খিনি কৰা হল।
নাই নাই টাইম টাইম খিনি মানে ছাৰ অ' অ' ছাৰে মানে এটা টাইম দি দিছে আৰু মানে এতিয়া নটাৰ পৰা দশ দশটা লৈকে এটা গ্ৰুপ থাকিব তাৰিছত দশটাৰ পৰা এনেকে আৰু।
অহ, অহ। অহ, আমাৰ হেৰি কি বুলি কয় আমাৰ। কৰ হেৰি। এই সাতটাৰ পৰা পুৰা গধূলি ছটালৈকে কেমেৰা চলি থাকে কণ্টিনিৱাছ।
অ' আৰু টিচাৰ কেইটা আছে তাতে মানে পঢ়োৱা।
পঢ়োৱা টিচাৰ বহুত আছে তাতে বহুত মানে কেনেকুৱা আৰু হেৰি। । উম, দশ এ- এঘাৰজন মানতো আছে চাগে।
আছে ন থাকিবই ন ডাঙৰ হয় ন হলটো।
ৰিচিপ।
আৰু কি কয় অ', অ' অ' আৰু তোমালোক কৰ কি কয় তাৰে মানে নোটছ যেতিয়া লিখিব দি মানে কম্পিউটাৰ পৰা ওলাই দিয়ে ন নোটছ বোৰ।
হা।
নোটছ বোৰ ক'ৰ পৰা দিয়ে তোমাক লিখিবলে।
নোটছবোৰ কম্পিউটাৰত ছেভ কৰা থাকে সেইমতে দিয়ে। অহ।
ঠিকে আছে।
নোটছ, হেৰি কি বুলি কয় নোটছ টো যদি লিখা হৈ যায় তে আমি আকৌ নিজে কম্পিউটাৰটো অপেন কৰিব লাগে অফো কৰিব লাগে।
অঅ অফো কৰিব লাগে।
অ তোমালোকে অফ নকৰা নেকি।
নাই নাই আমি নকৰোঁ।
অফ কৰি আহিব লাগে। আমাৰ সেইটো নিয়মে অন কৰিছা যদি অফো কৰিব লাগিব।
অহ আমাৰ অফ কৰা নাযায় মানে আমাৰ গ্ৰুপ টো খতম হোৱাৰ পিছত বেলেগ ষ্টুডেন্ট আহি যায় ন। ত' সিহতেও চলাব সেইকাৰণে অন কৰাই থাকে।
অ আমাৰ আকৌ হেৰি কি বুলি কয় অলপমান দেৰি হলেও। কোনো কথা নাই সেইটো আৰু।
অ অ অ।
এবাৰতো মোৰ চাৰে এঘাৰটা টাইম আছিলে মই এঘাৰটা পঞ্চাছত যাই গৈছো।
তাৰপিছত কিবা গালি পৰিছে নেকি? অ' অ' ঠিকে আছে মানে তোমালোকৰ চিট বোৰ কি পাৰমানেন্ট হয় নে কি চিটবোৰ
নাই নহয় এই যোনবিলাকে তেলি শিকি আছে সেইবিলাক পাৰমানেণ্ট হয় তে অ তেলি শিকাবোৰৰ কাৰণে তাতে কোম্পানী বনোৱা থাকে ন। সেইকাৰ সেইকাৰণে তাতে হেৰি কি বুলি কয় পাৰমানেন্ট হয়।
আচ্ছা আচ্ছা।
দিয়া আজিৰ কাৰণে হ'ব ন।
অ' ঠিক আছে দিয়া
অ অ।
অ অ।